অ শুনিছা নাই আহ। এ তোমাৰ এনেই ফেন তলতে বহি আছো অকন। তুমি কি কৰিছা।
ময়ও এই এনেই ফেণ তলতে বহি আছো তাৰপৰা খোৱা বোৱা কৰিলে।
খোৱা বোৱা তোমাৰ এই জাষ্ট খাই উঠিছো ভাত কেইটামান।
অ কিহে খালে বা।
তোমাৰ এনে মাংস চাংসকে আনিলে আও আজি অকমান। তাৰপা মাংসই খাই দিলো আৰু তুমি খালা ন
ছ মই এই নাই খোৱা মই খাম হে।
অঁ।
তাকে বোলো মই আপোনাক উম খবৰ খাতি জীয়াই আছো আৰু গৰমৰ প্ৰকোপত যেন তেনে ত মানে মই আপোনাক। অঁ এটা মানে হেৰি ওপৰত, টপিক এটাৰ ওপৰত মানে কথা পাতিম বুলি ভাবিছিলো বৰ্তমান, আমাৰ ইয়ে যোনটো সেইটোয়ে আমাৰ বৰ্তমান যোনটো মানে পৰিৱেশত যোনটো প্ৰদূষণ হৈছে মানে। প্ৰদূষণ সৃষ্টি হৈছে সেই প্ৰদূষণ বিলাকৰ, ওপৰত মানে মই আপোনাৰ লগত অলপ আলোচনা কৰিম বুলি ভাবিছিলো আপোনাৰ। মতামতটো জানিব বিচাৰো মানে কেনেকুৱা ধৰণৰ আপুনি বৰ্তমান কি বুলি ভাবে ইয়াক লৈ পেলাই মানে ভৱিষ্যতে। তেনেকুৱা ধৰণৰ কি সৃষ্টি হব পাৰে আৰু? আজি যে আমাৰ ইয়াত যে গৰমতটো ইমান বৃদ্ধি পাইছে, এই গোলকীয় তাপ বৃদ্ধি পাইছে ইয়াৰ কাৰণবোৰ কি? আৰু বিভিন্ন ধৰণৰ প্ৰদূষণ দেখা গৈছে। যেনেকৈ বায়ু প্ৰদূষণ, জল প্ৰদূৰ্ষণ, মাটি প্ৰদূৰ্ষণ, লগতে শব্দ প্ৰদূৰ্ষন এইবোৰ বিভিন্ন ধৰণৰ প্ৰদূষন বোৰ দেখা পোৱা গৈছে, ত ইয়াৰ কাৰণসমূহ কেনেকুৱা-কেনেকুৱা ধৰণৰ হব পাৰে? অ, বা প্ৰতিকাৰসমূহ কেনেকুৱা কেনেকুৱা ধৰণৰ হব পাৰে? তাৰ ভিতৰত মই আপোনাৰ লগত অলপ-অলপ কথা মানে আলোচনা কৰিম বুলি মানে কল কৰিলো।
হয়-হয় আচলতে টপিকটো তুমি বহুত এটা গুৰুত্বপূৰ্ণ টপিকে লৈছা বাৰু দেই। মানে ধৰি লোৱা এইটো আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত হৈ থকা টপিক লৈছা এটা, এ ভালে লাগিছে বাৰু টপিক টো দেই। এতিয়া চোৱা এতিয়া মানুহৰ মানুহেতো তোমাৰ প্ৰদূষণটোতো বৃদ্ধি কৰিয়ে আছে, গম পাইছা নাই? প্ৰথম কথা মানুহে বৃদ্ধি কৰি আছে, এতিয়া তুমি যে ক'লা আমাৰ ভৱিষ্যতলে কি প্ৰভাৱ পৰিব বুলি? গম পাইছানে? ভৱিষ্যতলৈ কেনেকুৱা হব? তোমাৰ এতিয়া এইটো ম গতিৰে যদি তোমাৰ চলি থাকে গম পাইছা নাই, তোমাৰ ভৱিষ্যতলৈ এনেকুৱা হৈ যাব হয়তো আমাৰ ইয়াত তোমাৰ আমি অক্সিজেন নাপামেই অক্সিজেনৰ অভাৱ হৈ যাব একেবাৰে, গম পাইছা নাই? কোবাই যদি এনেধৰণে মানুহে যদি গছ-গছনি কাটি থাকে, হয়তো আমি তোমাৰ অহা পঞ্চাশ বছৰৰ পিছত, গম পাইছা নাই? হয় টো আমি প্ৰতিজন ব্যক্তিয়ে নিজৰ পিঠিত এটা-এটা, অক্সিজেন চিলিণ্ডাৰ লৈ ঘূৰিব লাগিব লগীয়া হব পাৰে গম পাইছা নে? গতিকে আজিকালি মানে দিনবিলাক এনেকুৱালেহে গৈ আছে। গম পাইছা নাই? এতিয়া তোমাৰ অ, প্ৰদূষণতটো এতিয়া তোমাৰ হৈয়ে আছে, এতিয়া তুমি কৈছাহে। বায়ু প্ৰদূৰ্ষনো হৈ আছে, মানুহ এতিয়া মানুহে বায়ু প্ৰদূষণো কৰি আছে। পানী প্ৰদূষণো কৰি আছে, মাটি প্ৰদূষণ কৰি আছে আৰু তাৰ লগতে কি কৰিছে শব্দ প্ৰদূষণো কৰি আছে গম পাইছা নাই।
হয়-হয়-হয়-হয়।
এতিয়া প্ৰথমতে যদি আমি পানী প্ৰদূষণৰ কথালে যাওঁ, গম পাইছানে? পানী পানী প্ৰদূষণত কি হৈছে তোমাৰ এতিয়া মানুহৰ পানী প্ৰদূষনৰ ফলতে তোমাৰ বেছিভাগ মানুহ আজিকালি বেমাৰত ভুক্তভুগী। গম পাইছা? বেছিভাগ মানে অ, এতিয়া তোমাৰ এই আমাৰ গাঁৱৰ কথাই যদি কওঁ, গম পাইছানে? আমাৰ গাঁৱত তোমাৰ বহুত বহুত মানুহৰ তোমাৰ বেমাৰ হৈছে অকল সেই পানীৰ জহত গম পাইছা নাই প্ৰথম কথা সিহঁতৰ মানে খোৱা পানীটো তোমাৰ চফা নহয়। গম পাইছানে তোমাৰ সিহঁতে কি কয় মানে ডাইৰেক্ট কুঁৱাৰ পৰা এনেকে পানী তুলি খাই দিয়ে। গম পাইছা নাই আৰু কি হৈছে তোমাৰ বিশেষ কে নদী পানী খিনি বেছি ব্যৱহাৰ কৰে আমাৰ যিহেতু ইয়াত নদী আছে।
হয়-হয়,
এতিয়া সেই পানীৰ প্ৰদূষণত কি হৈছে তোমাৰ এতিয়া চাবাচোন বহুত মানুহ এনেকুৱা থাকে, তোমাৰ নদীবিলাক খুব প্ৰদূষণ কৰে মানে গম পাইছা নাই, ধৰি লোৱা সিহঁতে তোমাক কেতিয়াবা তোমাৰ খানা খাবলে যায় গম পাইছা নাই।
হয়-হয়।
খানা চানা খোৱাৰ পিছত তাত কি হয়, যিবোৰ লেতেৰা বস্তুবিলাক লেতেৰা বস্তুবিলাক তোমাৰ কি হয় সেই পানীলৈ দলিয়াই দিয়ে গম পাইছানে? এতিয়া সিহত তে সেইটো বুজি নাপায় যে সেই নদীখনৰ ওপৰত কিমান মানুহৰ জীৱন নিৰ্ভৰ কৰি আছে গম পাইছা নাই। এতিয়া তোমাৰ এই নদী কাষৰীয়াই কিছুমান মানুহ গম পাইছা নাই। এনেকুৱাও দেখিছো মই, মই নিজে দেখিছো মানে গম পাইছানে তোমাৰ এই যে তোমাৰ লেট্ৰিনৰ যে পাইপ বিলাক তোমাৰ কি কৰে সেই নদীলে একদম পোনপটীয়াকৈ এনেকে দি থৈ দিয়ে
সেইটো আচলতে বেয়া কথা দেই সেইটো এটা আপোনাৰ আ আমাৰ সমাজ ত যেনেকে চলি আহিছে সেই অ' মানুহবোৰে তেনেকে কৰে মানে ধৰি লওক এ নিজৰ ঘৰৰ অনিষ্ট নহবৰ কাৰণে কি কৰে ৰাচ ৰাস্তাৰ ফালে দি দিয়ে ত ৰাস্তাত অনিষ্ট হোৱা মানেওতো সেই তাৰ বীজাণুত বিয়পী পেলাই বতাহত বা হেৰি বতাহতে হওক বা বেলেগ কাৰণতে হওক আহি নিজৰ গাতো পৰিবও তাৰ ওচৰৰ পাজৰেৰ যদি গোটেই মানুহখিনি বেমাৰত পৰে সেই তেনেকুৱা এটা বেমাৰত ত সিহতিওতো পৰিব বিয়পিটো যাব ত মানে অ' বুজি নাপায় মানুহবোৰে এতিয়া অ' মানে কি কৰে আকাশলে ছটিয়াই পেলাই পানী ছটিয়াই দিয়ে কাষলৈলে পানী ছটিয়াই দিয়ে তোৰ নিজৰ গাতে উফৰি আহি পেলাই পৰে ত' সেই তেনেকুৱা কাম বিলাক মানে কৰিব নালাগে আৰু দুই নম্বৰ কথা আপুনি যেনেকে কলে যিদৰে বিষয়ে কলে অ' বায়ু প্ৰদূষণ ষণ হওঁক মানে হেৰি প্ৰদূৰষণ পানী প্ৰদূৰ্ষণ আ য'ত কৈছে আপুনি যে সেই পিকনিক খাবলৈ যায় তাৰ পৰা মানুহবোৰে তাত তাতে বাচন চাচন বোৰ এনেকে প্লাষ্টিকৰ ডিচপ'জেল যোনবিলাক থাকে সেইবিলাক আপোনাৰ তাতে পেলাই থৈ আহে ত' সেইবিলাক মানে এটা আ বহুত বেয়া ধৰণৰ লক্ষণ বুলি ক'ব পাৰে আমাৰ যিহেতু প্ৰদূষণৰ মাত্ৰাটো আগতকে বহুত অ' বেছি বেছি গুণে মানে বৃদ্ধি পাইছে ত এতিয়া আমি মেইনলি ফকাচ কৰিব লাগে যে আমি সেই প্ৰদূষনটো কেনেকে ৰোধ কৰি পেলাই আমি ভৱিষ্যতৰ জীৱনটো আৰু অলপ সুচল কৰিব পাৰো বা ভৱিষ্যতে এ যিমানখিনি আমাৰ প্ৰদূষনৰ পৰা হ'ব লগা সমস্যা সমূহ আছে সেই সমস্যা সমূহ কেনেদৰে সেই অ' অলপ মানে হ্ৰাস কৰিব পাৰো ধৰি লওক আ এতিয়া বায়ু প্ৰদূৰণৰ কথা কলো বায়ু প্ৰদূষণৰ ফলত মানুহৰ আ আপুনিটো উল্লেখ কৰিছিলে এই মানুহে যে এটা সময়ত গৈ পেলাই অক্সিজেনৰ চিলিণ্ডাৰ পিন্ধিত লৈ থাকিব লাগিব মানে কিয় এইটো এ কাৰণটো হৈছে মেইন কাৰণটো হৈছে মানুহে শুদ্ধ বায়ুও নাপাব বিশুদ্ধ বায়ু নাপাব কিয় নাপাব কাৰণ বিশুদ্ধ বায়ু আপোনাৰ এতিয়া বৰ্তমান যোনবিলাক উদ্যোগ কল কাৰখানা এইবিলাক আছে ইয়াৰ পৰা যোনবিলাক মানে এনি টাইম যোনটো ধোঁৱা ওলাই থাকে কনস্তেন কে মেইন হিচাপত মানে যোন ধোঁৱা ওলাই থাকে নিয়মীয়াকৈ মানে সেই ধোঁৱাটোৱে মানে বহুত ডাঙৰ এটা অপকাৰ কৰে প্লাছ আপোনাৰ গাঁৱত থকা সৰু সৰু চোলা তোলা মানে চৌকা চৌকা যোনবিলাক তাৰ পৰা ধোৱা ওলাই ত সেইবিলাকেতো সৰু সৰু হিচাপে প্ৰভাৱ এটা পেলায় তাৰ উপৰিও আমাৰ গাড়ী যান বাহন যিমান খিনি বস্তু আছে প্ৰতিটো ধোঁৱাই প্ৰতিটোৰ পৰা ওলোৱা ধ যিমান খিনি ধোঁৱা আছে প্ৰতিটো বস্তুৱে আমাৰ বায়ু প্ৰদূষণত এটা উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু তাৰ উপৰিও তাৰ উপৰিও এক্সট্ৰা কিছুমান আছে অ' যেনেকে আমি এ হেৰি কৰো প্লাষ্টিক জ্বলাও প্লাষ্টিকৰ যোনটো গেছ আছে সেইবিলাক সেইবিলাকে সেইবিলাক এক্সট্ৰা এক্সট্ৰা আৰু অ' এই বস্তু বস্তুবোৰৰ ফলত মানে আমাৰ যেনেকে অ' বায়ু প্ৰদূষণ হৈছে প্ৰদূষণৰ ফলত আমাৰ লগতে আমাৰ গোলকীয় উত্তাপ বৃদ্ধি হৈ আহিছে। সেই কথাটো চবে মন নকৰে, ত' আজিৰ দিনত গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত আমাৰ বৰ্তমান সময়ত যোনটো গৰম আমি অনুভৱ কৰিছো। সেই গৰমটো মানে আগৰ দিনত কৰা নাছিলে মানুহটো আজিৰ দিনত কৰিবলগীয়া হৈছে কিয় ইয়াত আহ, যোনটো ভাৰসাম্যতা থাকে ন। সাম্য এটা ভাৰসাম্য ৰক্ষা কৰি থকা হয়, গৰম আৰু ঠাণ্ডাৰ মাজত যেনেকে বেলেঞ্চ কৰি ৰখা হয়, সেই বস্তুটো বৰ্তমান এতিয়া নাই। ত সেইটো নাইকীয়া কিয় হৈছে সি আহ, হয়।
এতিয়া তোমাৰ চোৱা? প্ৰথম কথা তোমাৰ আমাৰ সেই বায়ু প্ৰদূষণৰ লগতে কি হয় কি হৈছে, আমাৰ এতিয়া গোলকীয় উত্তাপ বৃদ্ধি হৈছে হয় নে নহয়। তাই সেইটো বাৰু গোলকীয় উত্তাপ বৃদ্ধি হৈছে তো সেইটো বাৰু পিছলে গম পাইছা নাই কিন্তু তুমি চোৱা এতিয়া মানুহ বিলাকে কি কৰিছে তোমাৰ সেই পানী প্ৰদূৰ্ষণ কৰিছে হয় নহয়। সেই পানী পানী প্ৰদূষণ পিছত কি হৈছে সেই নদী পানী খিনি যেতিয়া বহুত মানুহে খাব। মানে বহুত মানুহে চাবা চোন নদীৰ পৰা মানে চলি থাকে নদীৰ পানীয়ে ব্যৱহাৰ কৰে। তেনে নদীৰ পৰা তোমাৰ সেই মানুহখিনিৰ তোমাৰ অপকাৰ হব, স্বাস্থ্যৰ ক্ষতি হ'ব। গম পাইছা নাই। সেই নদীৰ পানী খিনি ব্যৱহাৰৰ ফলত তোমাৰ মানুহৰ স্বাস্থ্য মানে তোমাৰ স্বাস্থ্যটো বেয়া হৈ যাব দিনক দিনে। ৰোগে পাব মানে সিহঁতক অ, আৰু ছেকেণ্ড কথাটো হ'ল? তোমাৰ এতিয়া বায়ু প্ৰদূষণত কি হয়, এতিয়া তুমি কৈছা যান বাহন চলে তোমাৰ তাৰপৰা ধৰি লোৱা তোমাৰ জুইৰ পৰা যিটো ধোঁৱা ওলাই সেইবিলাকে বায়ু প্ৰদূষণ কৰে নহয় জানো। এতিয়া তাৰ লগতে এটা আৰু এটা ডাঙৰ কথা হৈছে কি গম পাইছা নাই। আমাৰ এতিয়া তোমাৰ এই আমাৰ অঞ্চলত যে আছে তোমাৰ ফেক্টৰী বিলাক গম পাইছানে। কল কাৰ খানা বিলাক যে সেই তাৰ পৰা তোমাৰ যিমান খিনি ধোঁৱা ওলাই তাৰ পৰাতো কম ধোঁৱা নোলাই ওলাই গম পাইছা নাই। এ তোমাৰ তাৰ পৰা যিমান খিনি ধোঁৱা ওলাই। সেই ধোঁৱা খিনি কি কৰে তোমাৰ এটা গোটেই অঞ্চল তোমাৰ মানে একদম পুৰা ধোঁৱাই একদম আৱৰি ধৰে গম পাইছা নাই। গোটেই এটা অঞ্চলৰ তোমাৰ বায়ু বায়ুতটো প্ৰদূষণ কৰি তোলে গম পাইছা নে। গোটেই এটা অঞ্চলৰ লগতে মানে অ, অঞ্চলো তোমাৰ পাৰেই হৈ যায় গম পাইছা নাই। এটা অঞ্চলৰ উপৰিও আন এটা অঞ্চলৰো তোমাৰ প্ৰায় খিনি প্ৰভাৱ পেলাই গম পাইছা নাই। বায়ু প্ৰদূৰষণৰ গতিকে গতিকে কি হয়, বায়ু প্ৰদূষণটো তোমাৰ ৰ ৰোধ কৰিবলে হলে আমি প্ৰথম কথা আমাৰ সেই হেৰিয়াৰ পৰা তোমাৰ কল কাৰখানা এইবিলাক এনেকোৱা ফেক্টৰী বিলাকৰ পৰা যিবিলাক ধোঁৱা ওলায়। সেইবিলাক আমি কন্ট্ৰল ক কৰিব লাগিব। গম পাইছা নাই বা আমি তাত ধৰি লোৱা এনেকে ফিল্টাৰো কৰিব পাৰি ন' আজিকালি কিবা ধঁৱা চোৱা বিলাক। তেনেকোৱা ধৰণৰ তোমাৰ ফিল্টাৰ-ফিল্টাৰৰ তেনেকোৱা ধৰণৰ কিবা সঁজুলি আমি লগাব লাগিব তাত, যাতে সেই ধোঁৱাবিলাকে আমাৰ পৰিৱেশৰ ক্ষতি সাধন নকৰে গম পাইছা নাই। আৰু তুমি এটা চোৱা এতিয়া যে তোমাৰ অ, ই ইটা ভাটাবিলাক যে আছে যে আমাৰ গাঁৱ গাঁৱে-চাহয়ে গম পাইছা নাই। গাঁৱৰ ওচৰত তোমাৰ যে ই ইটাভাটা বিলাক আছে তাৰ পৰাতো তোমাৰ কম ধোঁৱা উৎপন্ন নহয় গম পাইছা নাই। তোমাৰ চাবাচোন গোটেই আকাশখন কলা কলা পেলাই গম পাইছা নাই। গোটেই আকা আকাশখন ক'লা কৰি তোলে, সেই ধোঁৱাবিলাকে সেইখিনিয়ে বাৰু কম আমাৰ বায়ুমণ্ডলক কম অনিষ্ট সাধন কৰিছে নে বাৰু। আৰু তাৰ লগতে আমাৰ তুলনামূলক ভাৱে যিখিনি তোমাৰ। চিমেন্ট ফেক্টৰী আছে গম পাইছানে সেইখিনিৰ পৰা তোমাৰ যিখিনি ধোঁৱা ওলাই সেইখিনিতো আটাইতকৈ মাৰাত্মক গম পাইছা নাই তোমাৰ সেইখিনি ধোঁৱাই আমাৰ কি হয় আমাৰ কেঞ্চাৰৰ ৰোগৰো সৃষ্টি কৰিব পাৰে গম পাইছানে,
একদম সঁচা কথা কৈছে।
অ সেইখিনিয়ে তোমাৰ ধোঁৱাটোৱে কি কৰে গোটেই অঞ্চলটো একদম পুৰা কোলা কৰি তোলে গম পাইছা নে? তোমাৰ আমাৰ সেই আমাৰ মানে অঞ্চলটোতে আছে তেনেকোৱা এটা ফেক্টৰী তোমাৰ সেইটো তোমাৰ দিনত একেবাৰে মানে ব্যৱহাৰ কৰিবই নোৱাৰি। সেইটো তোমাৰ যদি ফেক্টৰীটো কেনেবাকে দিনত চলালে তোমাৰ হৈ গ'ল আৰু উম
তাতে মানে বহুত বাৰ এনেকুৱা ধৰণৰ ধোঁৱাৰ বা ত লগত থাকি পেলাই মানে কেনেকোৱা কেনেকোৱা হেৰি প্ৰব্লেম বিলাক পাইছোঁ আৰু শৱসেইখিনি একচুৱেলি চাবলৈ গলে বহুত এটা ডাঙৰ সমস্যা হিচাপে এহ বৰ্তমান দেখা দিছে। আজি আজিৰ দিনত আপোনাৰ এই সমস্যাটো অকল মানে, এম অকল নগৰতে সীমিত হৈ থকা নাই মানে ই গোটেই এৰিয়া এটা সামৰি লৈছে এতিয়া নগৰতো হৈছে নগৰ নগৰৰ লগতে আপোনাৰ নগৰ চহৰ যোনবিলাক হৈছে তাৰ লগতে আমাৰ গাঁৱ অঞ্চললো এই ইয়াৰ মানে প্ৰভাৱ পৰা দেখা গৈছে আগতে আগতে যেনেকে ধৰণে নগৰ অঞ্চলত অ গছ গছনি নাছিলে আজিকালি তেনেকোৱাকে আপোনাৰ ফেক্টৰী এই পৰা যিমান ধোঁৱা ওলাই সেই বস্তুটো শোষণ কৰি ল'বৰ কাৰণে আমাৰ গাওঁ অঞ্চলতো আজিকালি গছ গছনিৰ মানে অলপ অভাৱ হোৱা দেখা গৈছে। তাৰ ফলত কি হৈছে সেই অহ যোনবিলাক গেছ হওক ধোঁৱা হওক যোনবিলাক মানে আমাৰ বায়ুমণ্ডলত শোষণ নোহোৱা যোনবিলাক অৱশিষ্ট থাকি যায়। সেই অবশিষ্টিয় সমূহে আমাৰ বায়ুমণ্ডলৰ ক্ষতি কৰে লগতে। মানুহৰ আহ এতিয়া উশাহে চোশাহে গৈ আহ মানুহৰ শৰীৰত প্ৰৱেশ। কৰে আৰু তাৰ ফলত মানে মানুহৰ অ কিছু কিছু। প্ৰব্লেম হয় সৰু সৰু প্ৰব্লেম হয় আৰু পিছলে সেই সৰু সৰু প্ৰব্লেম বোৰে ডাঙৰ ডাঙৰ ৰূপ লয়। তাৰ কাৰণে আমি তাৰ প্ৰতিকাৰ হিচাপে আমি এতিয়া কি কৰিম তাৰ প্ৰতিকাৰ হিচাপে আমি সেই যোনবিলাক জেগাত আমি ডাঙৰ ডাঙৰ ফেক্টৰী লৈছো তাৰ পৰা ধোঁৱা ওলাবই হয় নে নহয় তাত আমি গছ গছনিৰ সুবিধা কৰিব লাগিব তাত হয় নে নহয় বাৰু কথাটো